হেল্ল হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল' বাহিৰলৈ ওলাই আহা।
অ মই শুনিছো মই শুনিছো।
অঁ।
অ, কি কৰিছা? কি?
কি কৰি আছা?
মই এয়া অকমান, শুবলে লৈছোঁ।
বাহিৰলৈ ওলাই আহিব লাগিব।
অ, গৈছোঁ। তুমি? কি কৰিছা?
হম?
তুমি কি
কি কৰিছা? মই এয়া, অকণমান আগফালেকে বহি আছোঁ।
অ।
মানুহ দুনুহ নাই আৰু, অকলশীয়া।
অ, ভাত খালা?
খালো খালো। তুমি খালা নে?
খালো।
অ মই সেই মাছ আছিলে। তাৰপিছত এই আমাৰ কাষৰ বৌজনীয়ে দালি অক মান দিলে। এই তেনেকেই খালোঁ আৰু। অ, মই বোলো খবৰ খাতি এটাও নাই, কি হ'ল। উম।
উম এ তাই সেই স্কুলৰ পৰা অহাৰ পিছত অকমান শুওঁ যে।
অ'। শুলে নেকি তাই?
মই অকমান শুই দিব লাগিব লগত, তেতিয়াহে শুব।
অ, বৰবুঢ়াহতে কি কৰি আছে? উম্, দাদা আছেনে?
নাই, কেনিবা ওলাই গৈছে।
বাকী চিনেমা চাবলে কেতিয়া যাবা।
চিনেমা চাবলে যাব লাগে
তাকেহে যাম বুলি ভাবি আছো, লগেই পোৱা নাই, গম পোৱানে।
আমিও যাম বুলি ভাবি আছো লগ পোৱা নাই।
লগে ভাগে গৈ পেলাই ভাল লাগি দিয়াচোন।
উ ভাল লাগে মোৰ, টিকেট কাটিবলৈ কৈ আছো টিকট ক
অ' মানে কি হৈছে আমাৰ তোমালোকৰফালে মানুহ আছে ওচৰতে ভাল আমাৰ ফালে মানুহো নাই যে,
বাকী আগৰ এইখন চিনেমাৰ লগতে গৈ চাইছোগে একেলগে।
অঁহ' এনেকে লগে ভাগে গৈ ভাল লাগে। আমাৰ ফালে গেছ গাড়ী অহা নাই দেখোন এতিয়ালৈকে।
আমাৰো অহা নাই নহয়।
অ' কি হৈছে বা আহিব চাগে বেছি টাইম হোৱা নাই নহয়।
চাগে আহে নে নাহে নে নহলে চাগে আকৌ তাৰ গেছ এজেঞ্চি পৰা আনিব লাগিব।
অ' সন্ধিয়ালৈকে আহে নহয়।
অ জানো পাই এনে নাহেই নে নাহেই নে
নাহেই নে আজি তোমালোকে গছ ল'বা চাগে ন' অ লম বুলি ভাবিছোঁ এইবাৰ এইফালে বৃহস্পতিবাৰে আহে। আমাৰ ফালে আকো শনিবাৰেহে আহে।
অ
আজিকালি গেছৰ যিহে হৈছে অ মানে পাবলৈ টান নহয় ইটোৰ পিছত সিটো আমাৰো গেছটোৱে আদায় হওঁ হওঁ হৈ আছে। কি কওঁ এতিয়া ভাবিয়ে পোৱা নাই নহয়।
উম জুইতে বনাব লাগিব উপায়তো নাই খাবতো লাগিব।
লাগিবই তাকেহে পায় অইনটো কাৰণে দিগদাৰ নাই ক ঘৰলে যাবলে ৰাতিপুৱা মানে সোনকালে ভাতকেইটা বনাই দিব লাগে যে। অ' আমাৰো ৰাতিপুৱা ছোৱালী স্কুললৈ যাবলৈ দিগদাৰ হয় যে ভাত বনাই দিব লাগে অ' সেইটো কাৰণেই এনে খালি মানুহ হ'লে দি দিকদাৰ নাই।
অহ, আৰু আজিকালি জুইত বনাবলৈ এলাহ লাগে অ'।
কি হয় জুইত বনাবলৈ তুমি এটা এটা কেহে বনাব লাগিব গেছত মানে ধৰি লওঁক দুইফালে উঠাই দিব পাৰিবা।
দুফালে উঠাই দিব পাৰি আৰু
ল'ৰা শুলে নেকি? উম, ল ল'ৰা শুলে অ'। অ', এ খুৱাই পেলাই বোলো অকমান উঠি আহিছ মোবাইলটোকে অকণমান চাওঁ বুলি।
অকমান দেৰি শুব চাগে।
অকমান মানে আধা ঘন্টামান শুব চাগে আৰু।
অ', অ'।
মই কি ভাত কিহেৰে খালা? ভাত সেই দালি বনালো অ', তিতা কেৰেলা ভাজিলোঁ অ', তিতা কেৰেলা খুৱানে খাৰলি
তিত কেৰেলা ঘৰতে লাগিছে দুই চাৰিটা।
খাবলৈকে হৈ আছে। হৈ আছে অ', আমাৰো কেৰেলাহে লাগিছে। ত' বেলেগ একো তেনেকে নাইয়েই।
অ', তাকে। হেলাও লাগিছে।
অ'। হওঁক দিয়া এটা দুটাক ঘৰতে, উম। আমাৰ এই তিতা কেৰেলাই এটা দুটা লাগি আছে। জিকা নাই, জিকা কালি কিনিহে আনিছিলে।
অ', অ', আমাও জিকা নাই।
তাকে ঘৰতে ওলাই থাকিলে তেনেকে খাবলে হয়।
অ', কোমোৰা এটা লাগিছে আৰু।
অ'। বাকী হাঁহ চাহ আছেনে তহঁ মানুহজন কামলে গ'ল অ'।
অ আমাৰ বা হাহঁ নাই।
অঁ এনেই গৰু চৰু আছে নহয়।
গৰু আছে অ।
অ। অঁ হেৰি গাখীৰ অঁ গাখীৰ আছে। থঠিকা দিয় নে নে ঘৰতে খোৱা। অ। ঘৰতে খাবলে হয় আৰু জলপান মদ চাহ হওক দিয়া।
এনেকা আমি ভাত নাখাও যে জলপান খাও দৈ কৰি থৈ দিয়া হয় আৰু। হয় তেনেকে খাবলৈ ওলাই থাকি।
অহ খাবলে হৈ আছে আৰু ঘৰতে।
হওকে। বাকী আমাৰ ফালে আহিবা আকৌ।
ভফালে বহুত দিন যোৱ নাই। যাব লাগিব বাৰু। এই ছোৱালী স্কুলত দিলো যে। এতিয়া বৰ দিগদাৰ হয়।
চছেকেণ্ড অ।
উম।
ত স্কুলৰ পৰা আহি পোৱা পিছত। আকৌ অকমান ভাগৰ লাগেলে দিওঁ। উম সেইটো হয় বাৰু ময়ো ইয়াৰ ঘৰত অকলে অকলেহ থাকো। কোৱা মানুহজন ৰাতিপুৱা কামলৈ ওলাইে যায় যে। অহ বাবও যায় উম বাবাও যায় বাৰু। কাবা মানে আজি কামোল এজন আজি। বাহ কাটি। কলেহে গৈছে।
অ কঠীয়া পাৰলে।
কঠীয়া পাৰিলে পাৰিলে অ। অ তাৰপিছত আমাৰ এনে গৰু নাই নহয় গৰু নাই নহয়। পালি দুটা আনে হেনো তাৰপিছত। তিছত গোহালি ঘৰ বনাবলৈ হেৰি কৰিবলৈ কৈছে বাঘ। কাটিবলৈ গৈছে উম অ সৰুজনী লাগেই অ। লাগে বাৰু তাকে কৈছো নহয় গাখীৰতি হ'লে বেলেগ কথায়ে পোৱালি বিলাক পুহি থাকিবলৈ ইমান মনে যম আমাৰ ইয়াত একেই একদম জেগা খুব
খেৰ দিব লাগে কলপাত দি বান্ধি থৈ দিব লাগে দিনতটো আকৌ দানা খুৱাই আৰু সেয়াই
উম এতি তুমি চিন্তা কৰা ডেৰ বছৰ দুবছৰ বা এনেকে গল বহি থাকিবা অ বোলে ছমাহ মানো পুহিব লাগিব তাৰ পিছতে বোলে গাভিনী হ'ব
আহ এতিয়া কোকন পোৱালি
হয় ইমান অকমানে পোৱালি পুহিবলে সেই লাগে নহ তেনেকুৱা খোৱা আগতো তাকে কৈছে জানো কি কয় আৰু
উম পাতি লোৱা আটাইকেইটাই আলোচনা কৰি লোৱা।
বাকী তোমালোকৰ ঘৰত আম আছে নাই?
আম আছে এটা দুটা
অ
খাই আছো ভাল বাৰু পোক আছে তাকে। এইেই খাই আছোৱা ঘৰে ৰাতি তাগে
উম। হক দিয়া তেনেকে খাই থাকিবলৈ ওলালো। হয়
আজিকালি এইবোৰ পাবলে নাই নহয়!
উম আৰু আজিকালি বজাৰৰ পৰা কিনিবলৈও নিদিয়া হ'ল নহয়।
অ আন বন্ধ কৰিছে হ'লা!
উম উ হেৰি মানে কি হৈচে মানে বেজি দি পকাই দিয়ে যে! আহ আহ! পদ্ধতিয়ে সেইকাৰণে বন্ধ কৰি থৈছে। সেইটো কাৰণে হৈবলা! লাগিলে পোক পোকে নো মিঠামতো পোক লাগিবই ন! আজিকালি উম পোকবোৰ তোমাৰ হেৰি ধৰি লওক এনেকৈ ঔষধি কিনি খোৱাত মানে দোকানত কিনি খোৱাতকৈ ঘৰলৈ দিলে অকমানে হওক অ সহতৰ কঁঠাল জোপা আছে আমাৰ কঁঠাল জোপা আছে অ লাগিছে নে কঁঠাল জোপা লাগিছে নেকি জানো! ভ পোৱাই নাই! সেই কঠালৈ মই কথালৰ প্ৰতি ইমান ইণ্টাৰেষ্ট নাই গুটিটোৱে। কঁঠাল খাই ভাল নাপাওঁ! গুটিটো পুটি সেই গুটিটোহে লাগে আৰু
অ কঠাল হে পকিব হৈছে আৰু চিজন আহিছে নহয় এতিয়া
মানে গুচি গুটি কেইটা দালি চালি বা তুমি টেঙা দি এনেকে আঞ্জা বনাই খাবলৈও ভাল লাগে নহ! কঁঠাল গুটি। উম বৰ ভাল লাগে খাই আকৌ তাত পুঠি মাছ হ'লেতো আৰু উম ভাল লাগে খাই এতিয়া ওলাইছে নহই কৰ্দৈ টেঙা উ তোমালোকৰ হাললে মাছ চাছ ওলাইছে? তেনে!
মাছ নাই ওলোৱা পানী হৈছে। মাছ ওলোৱা নাই
আমাৰ মাজতে পানী হৈছিল। এ যুৰ চাই ছিলে পাতোতে পাইছিল বাঁও আমাৰ এবাৰ ফিচাৰ এটা খান্দিব লাগিব দেই। আমাৰ এইবাৰ ফিচাৰি এটা খনিছো বাৰু। অ লাগে অ ফিচাৰি এটা কেতিয়াবা মন গ'লে মাছ খাবলৈকে দীঘল যেনিবা অ এই ফিচাৰি এটা কিনা ভালেই বুজিছা মাছ কেইটামান দিছো খাবলে হ'লে কি খবৰ। পৰা হ'লে, উম। উম। ইমানো কিনি খাবাৰ হ'লা এতিয়া আলহী দুলহী এটা আহিলেও দিগদাৰ হয়, অ', আৰু মানে আমাৰ ওচৰতে চেণ্টাৰ নে দূৰ চেন্টাৰটো অকমান দূৰণি হৈ যাবগে লাগে যে।
অ', আমাৰ একয়হে তেনেকুৱা দূৰত আছে আকৌ, আকৌ এতিয়া দিনত
এতিয়া দিনত আলহী আহিলে মাছো বেপাৰী নাইখালে মাংসও নেপায়, উম। উম, উম উম। সেইটো কাণেই দিগদাৰো। উম, হয়, হয়।
আলহী আহিলে দিনত বৰ দিগদাৰ হয় সেইটো কাৰণে আলহী ৰাতিয়ে মাতো অ'। অ', ক
আলহী আহিছে অহ, উম, মানে হে কি বুলি কয়? পিছত পিছতকে পাতিম দিয়া, মই আলহী য শুশ্ৰূষা কৰি লওঁ। অ', অ', ঠিক আছে হ'ব দিয়া, উম।